হেল্ল'।
অ', কি কৰি আছ?
কি কয় এই আছোঁ এনেই।
অ', ভাত বনালিনে নাই?
ভাত ভাতকেইটা বনালো আৰু ভাজি চাজি একো বনোৱা নাই বনামগৈ আৰু।
অ', তেতিয়া কিমান ল'লে টমটম টমটমখনে কিমান ল'লে তেতিয়া? বাৰ আমি ভালুক মাৰি যে নমাই দিছিলো। অ', ল'বই দে।
অ'।
উম। ভাত বনাই থৈ আহিছো, তাৰ পৰা হেৰি কি বনাইছ?
মই সেয়া ৰঙালাও আলু ভূল এনেকে ভাজি বনাম। তাৰপা আকৌ দালি বনাম আৰু কণী বইল কৰি দিম।
অ'।
সেয়াই আজি তেনেকে খাম আৰু।
অ', তেনেকেই ভাল লাগে পিটিকা চিটকা।
অ', তই কি বনাবি?
মই দালি বনাইছো তাৰ পৰা আকৌ হেৰি মাছ ফ্ৰাই কৰিছো।
অ'।
তাৰাপা পদিনা চাটনিহে আছে বনোৱা।
অ'।
উম, তাৰপা হেৰি গৰম বন্ধ কেতিয়াৰ পৰা স্কুলৰ?
গৰম বন্ধ এতিয়া মানে হেৰি পৰীক্ষা হ'ব। পৰীক্ষাৰ পিছতহে গৰম বন্ধ দিব আৰু বাইশ তাৰিখৰ পৰা পৰীক্ষা আছে।
অঁ।
তাৰপিছত কেতিয়া দিয়া জুলাইতে দিব আও।
অঁ, জুলাইত।
অঁ।
তাপা গৰম বন্ধত গুৱাহাটীত যাবি নেকি?
অঁ, গুৱাহাটীত যাম।
অঁ ভালে হ'ব দে, গুৱাহাটীত এ কিবা কিনিহে উমানন্দ মন্দিৰ চাব পাৰিবি। তাৰ পৰা একুৱালেণ্ড আহ
একলেণ্ড যাম, উমানন্দ মন্দিৰ যাম। তাৰপৰা আকৌ নতুনকৈ বনোৱা এয়াৰপৰ্টটো চাম।
অঁ ভাল লাগে দে, সেইটো ধুনীয়া লাগে নতুন এয়াৰপৰ্টটো।
অঁ ভাল লাগে নে গৈছ নে? গইছ নে বোলো, অঁহ।
চাবা।
অঁ।
উম।
তাৰ পিছত আকৌ হেৰি ধেৰ চাবলগীয়া আছে, চাব লাগিব এবাৰ একলেণ্ডত মানে যাব লাগিব আও, সেই তাই পোৱালি যাম বুলি কৈ আছে যে।
অঁ হে গৰমত অকণ ফুৰিলে ভাল লাগিব মন চন।
অঁ সেয়া তাইক মানে সৰু ল'ৰা ছোৱালী নহয়, মনতটো ভাল লাগিব অকণ অকলেণ্ডত মানে এ গা চা ধুব পাৰিব যে। হে হে তাৰলে যাওঁ যাওঁ কৰি আছে লৈ যাব লাগিব।
অঁ।
তাৰ পিছত আকৌ আৰু হেৰি আছে এ মিউজিয়াম আছে সেয়া চাম গৈ।
অঁ অঁ।
হে তেনেকে অলপ দিন থাকি অঁ। তেনেকে থাকি পেলাই অলপ চাই কৰি আহিম আও। গৰম বন্ধ মাহটো মানে তাতে থাকিম যে।
অঁ তাতে থাকিবি ধুনীয়াকে গৰম বন্ধতটো ঘূৰি পকি মন চন ভাল লাগিব ল'ৰা ছোৱালীও।
অঁ।
ফুৰিলে অলপ ভালো লাগে মনতটো ফ্ৰেছ হৈ যায়।
অঁহ, মই ধুনীয়াকে চাই কৰি আহিম আও। তাৰপিছত আকৌ স্কুল খুলিবই আও।
অঁ, স্কুল পঢ়া শুনা কেনেকুৱা চলি আছে স্কুলৰ?
স্কুলত পঢ়া শুনা এতিয়া মানে চলি আছে আও পৰীক্ষা পালেহি নহয় পঢ়িব দি থৈ আহি ছো সেইটোকাৰণে।
অঁ, ইউনিট টেষ্ট বিলাক লয় নে ক্লাছত?
অঁ অঁ লয় ক্লাছ টেষ্ট লয়।
অঁ।
লৈ
ক্লাছ টেষ্ট বিলাক ললে ভাল ল'ৰা ছোৱালী বিলাক মানে বিজি হৈ থাকে যে। পঢ়া শুনাৰ প্ৰতি অকণ হেৰি গুৰুত্ব দিয়ে আও।
অঁ সেই লৈ আছে বাৰু, সেইটো কাৰণে ভালে হৈছে লৈ থাকিব লাগে।
অঁ, লৈ থাকিব লাগে পৰীক্ষা বিলাক তেতিয়া ভাল হয় আও।
অঁ আজি হে অসমীয়া পৰীক্ষা আছিলে, তাৰপা আকৌ মেথ চৰো, আছিলে মানে অং
অঁ, অঁ অঁ। অসমীয়াতো তাই পঢ়িব কে পাৰে নে এতিয়া?
অঁ অসমীয়া পঢ়িব পাৰে, ধুনীয়াকে পঢ়ে অসমীয়া অকণ স্পেলিং ভুল নহয়, অ খালি লিখোতে অলপ মানে তাই ভুল কয়। উম পঢ়োঁতেতো ধুনীয়াকেই পঢ়িব পাৰে। লিখোঁতেহে তাই অকণমান স্পেলিং ভুল হয়।
অ লিখি লিখি ঘৰতে থাকিলে ন হেৰি পাৰি যাবগৈ। অভ্যাসটো কৰি থাকি কিলে হল আ, লিখাৰ অভ্যাসটো থাকিব লাগে।
অ'।
অ', তাৰ পাব অ', পাৰ হৈ যাব।
অঁ'।
অভ্যাস লগতে কথা চব।
উম সে লিখি পোৰা লিখিব লাগিব মানে অসমীয়া। তেতিয়াহে আৰু অসমীয়াতো মানে অকমান হেৰিও হয় যে স্পেলিং, আ কাহ হুঁচৰিকা, উচুকা দীঘুকাতে ভুল লগাই দিয়ে, সে ক'ত বহিব সেইটো মানে তাই ভালকে
চাই এ চন্দ্ৰবিন্দু এইখিনিহত বুজাই দিলেই হ'ল তাইক। সেইখিনি দিব লাগে উম।
হে কোনোবা সমান মানে ভুল কৰি দিয়ে আ পুতুককে।
অঁ অঁ সে সেনেকে প্ৰেক্টিচ কৰাই থাকিলে হ'ল। তেতিয়া পাৰি যাবগৈ।
অঁ'।
উম, স্কুল কেইটা পৰা হয় এতিয়া?
এতিয়া স্কুল গৰমৰ কাৰণে হেৰিটাতে দিছে চাৰে ছটা পৰা দিছে। চাৰে ছটাত যায় আৰু অ হেৰি এটা এটা বজাত ছুটি দিয়ে।
অঁ'।
তাৰপৰা দেৰটা বজাত পাইহি আও আহি ঘৰ। এটা তিশ ত পায়হি ঘৰ।
এটা তিশ ত পাইহি অঁ।
অঁ'।
ঠিকে আছে টাইমিংটো, সময়টো ঠিকে আছে।
অঁ।
তোৰ মানে সোনকালে কথাও হৈ যাব আৰু গৰমত কষ্টও নাপাব দিনটো স্কুলত নাথাকিলেও হ'ব, সোনকালে আহি
অঁ অঁ সেয়াই মানে এতিয়া কেনেকুৱা গৰম! অঁ, কেনেকুৱা গৰম দিয়া হৈছে, সেইটো কাৰণে ৰাতিপুৱা স্কুল দিছে যে ভালেই হৈছে, তেতিয়া ধৰি ল অঁ বেছি গৰম মানে দিনত গৰমটো স্কুলত থাকিব নেপায় আও। গৰমটোতো বাৰটা এটাৰ পৰা বেছি আহে হয়।
অ', বাৰটা মানত এটা মানত বেছি হয়।
অ তেতিয়া
ভাল কৰিছে এইটো কিন্তু ভাল সুবিধা দি কৰি দিছে স্কুলে।
অ', এটা বজাত ছুট উম, এটা বজাত ধৰি ল এতিয়া ছুটি দিয়া।
অ'। তাৰ পৰা স্কুলৰ পৰা আহি শুৱে নে পঢ়ে?
স্কুলৰ পৰা আহি পেলাই মানে অলপ সময় শুৱে, শুই কৰি লৈ তাৰপিছত আকৌ হেৰি পঢ়িব দিওঁ।
অ'।
অলপ সময় পঢ়ি কৰি লৈ আকৌ অলপ সময় ধৰি ল ৰেষ্ট টো ল'ব দিওঁ, মানে ভাতি বেলা টাইমটোত অকন পঢ়িব দিও। দি পেলাই অকণ এনেই খোজকাঢ়িব দিওঁ আৰু চোতালতে আহি পেলাই আকৌ ধৰি লওক সাতটা মান বজাৰ পৰা অকন পঢ়ে আৰু সাতটা চাৰে সাতটা মানৰ পৰা।
ভালেই হৈছে, ভাল হৈছে সেইটো। তেনেকে কৰি থাকিলে পঢ়াটো ভাল হ'ব, উম। বাকী এতিয়া কি কৰি আছে পঢ়ি আছ নে কি?
এতিয়া সেয়া পঢ়িব দি থৈ আহিছো অংক কৰি আছে।
অ', অংক কৰি আছে? উম, পাৰিছনে অংক কৰিব তাই? অ'।
অংককেইটা কৰিব পাৰিছে, যোগ অংক ধৰি লওক পুৰণ অংক বিয়োগ অংক। অকণমান হেৰি পায়, মানে পুৰণ অং ক বিলাক অকমান টান পাইছে, এতিয়া তেওঁ মানে কৰি কৰি পাৰিছে আৰু। তাৰপা অ' আকৌ হৰণ কৰা অংক।
অ'।
হৰণ কৰা অংকও পাইছ নহয় হা।
যোগ বিয়োগ।
অ', যোগ বিয়োগ খিনি পাৰে, যোগ বিয়োগখিনি ধুনীয়াকৈ পাৰে, যি দিওঁ মানে সেইকেইটা কৰিব পাৰে। খালি এতিয়া নতুনকে হৰণ অংক পাইছে, আকৌ পুৰণ অংকও মানে পাৰে, বেছি টানকেইটা নোৱাৰে আৰু অলপ সহজখিনি
অ', অ', অ'। পাৰিব হেই এনেকে উম, পাৰি যাব ঘৰতে লিখি থাকিলেই হ'ল আৰু পঢ়ি থাকিলে হ'ল আৰু।
অ', সেই শিকাই থাকিব পাৰিব লাগে, মই শিকাব লাগিব তেতিয়াই পাৰিব মানে। মই শিকাব সময় পোৱা নাই যে এইকেইদিন কামতে। পথাৰ পথাৰৰ কাম হৈ আছে এই কেইদিন।
অ', হয় আকৌ এতিয়া পথাৰৰ চিজিন যে।
অ', এতিয়া আকৌ উ ধান চান
গৰম বন্ধত অ' গুৱা গুৱাহাটীত গ'লে তেতিয়া স্কুলো বন্ধ হ'ব যে তেতিয়া তাতে পঢ়াই থাকিলেই হ'ল আৰু।
অ' তেতিয়াই তাত পঢ়ামগে আৰু, এতিয় মানে একেবাৰে পথ থাৰৰ মানুহও গৈছে, সেয়া মানে মোক ভাগৰ লাগি যায় আকৌ কাম বন কৰি লৈ অকন দেখাবলৈও।
অ' ভাগ লাগে হ'। পথাৰৰ কাম চলি থাকিলে ওহু।
অ', এতিয়া ধান পেলাব যে। মানে আকৌ ৰুবওঁ, মাটি হাল বাইছে আকৌ মানে হাজিৰা মানুহ লাগিয়ে আছে।
অ'। তাই নিজে, নিজে পঢ়ে নে কি, নিজে পঢ়ে আৰু এতিয়া ক'ব নালাগে আৰু।
নিজে পঢ়ে। নিজে পঢ়ে, মই কেতিয়াবা যোনটো নোৱাৰে, মানে টান পাই সেইটো মই অকনমান পঢ়াই দিওঁগৈ আৰু। যোনটো ধৰি ল' তাই নোৱাৰে সেইটো মই
আ', আ'। আ', আ'। গুৱাহাটীত এক'লেণ্ড চাব যাম বুলি ক'লে। তাই চাগে বৰ ফূৰ্তি পাব আৰু।
অ' এক'লেণ্ড চাবলৈ বৰ ভাল পায়, ই একে বাই আৰু। তাত যাম, যাম বুলি একেবাৰে লাগিয়ে আছে।
অ', তাই কৈ নহয়, এক'লেণ্ড চাব যাম। আৰু আমাক লগ ধৰি থাকে নহয় আগতে।
অ', অ', এতিয়া সেই এবাৰ লৈ যাম বুলি কৈছে।
অ', অহ', ৰাখিছা নে কি।
অ', অ', হ'ব দে, অ' মই সেয়া ভাজি বনাওঁগে দে অ'।